হেল্ল'।
হেল্ল'। কি এ, আছো এনেই। তুমি কি কৰিছা?
এয় মই এই ভাত কিতা খাই পেলাই বোলো, বাহিৰলৈ ওলাই আহিছো। আজি মানে এই মাটিমাহ খন বনাইছিলো যেন। ভাত মাহ সৰকে খালি? ঔ' টেঙা দি দিলো আৰু। এ' এতিয়া বোলো গাটো গধুৰ- গধুৰ লাগিছে, বাহিৰত বহি আছো। আপোনালোকে কিহে খালে ভাত? উম।
অ', আমি আজি সেই ঔ' টেঙাই, কঁঠাল গুটিয়েই কালি বনালোঁ। মাছৰ লগত, আজি আকৌ বৃহস্পতিবাৰ আমি মাছ নাখাওঁ যে। তাৰ পৰা এই ঢেকীয়া কেইটা মান দি পেলাই মচুৰ দালিটো ঔ' টেঙা দিলোঁ। আকৌ এইবোৰ ঔ' টেঙা খোৱাও আছে নহয়, ৰহ দালি বনাই তাত অকণমান অমিতা দি কঁঠাল গুটি দুটামান দি সৈ ৰহদালি আঞ্জা অকন বনোৱা হ'ল।
অ', এনেকে খাবলে বৰ ভাল নহয়, কঁঠাল গুটিৰ লগত ঔটেঙা দিবলে কিমান ধুনীয়া মানে কি চুগাৰ থকা মানুহ বিলাকৰ কাৰণে ঔ' টেঙাটো খালে বৰ ভাল নহয়। মই কালি খুৱালো কালি ৰাইজবিলাকক পুঠি মাছে ঔ' টেঙা, কঠাল গুটিয়ে তাত ঢেকীয়া কেইদালমান দি দিলো, খাই বৰ ভাল পালে। তাৰাপৰা আজি আকৌ আমি আমিও নাখাওঁ বৃহস্পতিবাৰে আজি বোলো নহয়, এই মাটিমাহ অকনকে খাওঁ মাটিমাহ অলপ আছিলে। মাটিমাহবোৰ বেয়া হৈ গ'ল, সেইবোৰ সৈ মাজুলীৰ মাজুলী মানুহে আনিছিলে অলপমান লৈ থলো, অকমান থৈ দিলো দলি পেলাই থৈ দিয়া পিছত এক ত' ভালকে সিজাই নাই মানে, পোকে খালে আৰু।
আমাওঁ। এই ডাঙৰ ভোজ এটা পাতিছিলে, ভোজটো পাতোঁতেনে মানে সৰহকে আনিলে মানে জোখতকে বেছি সৰহকে আনিলে আকৌ। বহুত খিনে থাকিলেও, মাটিমাহবোৰ বনালে চবেই ইমান নাখায়, কিমান ভাগ ভাগকৈ বনাবলৈও মন নাযায়। সেইকাৰণে মানে কি হৈছে এ' খং খঙে উঠে উঠি পেলাই নবনাওঁ নে চালোঁ এতিয়া গোটেইবোৰ বেয়া হৈ গ'ল।
এ' মোৰ আকৌ কি হ'ল এ' উম হেৰি মাটিমাহৰ খাৰ খাওঁ খাৰ খাওঁ কৰি আছে, মই কৈছো এ' মাটিমাহ মই খাৰ চা নবনাও দেই, এতিয়া ঔ' টেঙা যুগ। ঔ' টেঙ এতিয়া ঔ' টেঙা দিনত ঔ' টেঙাই খাব লাগে, কিহৰ খাৰ কল অলপ আছিলে বা ভীমকল ভীমকল খিনি হৈ উলিয়াই পেলাই হেৰি বাকলি খিনি ৰ'দত শুকুৱাই থৈছো। তাৰ পৰা সেইখিনিকে আকৌ কল খাৰ কৰি পেলাই যেনিবা মাটিমাহ খাবলৈ নাই আৰু। এদিন আকৌ মাটিমাহ খাৰ দি খাম বুলি কৈছে। মই বোলো নাখাও ঔ' টৈঙাকে দিম। ঔ' টেঙা দিয়ে খালো। আৰু লগতে আকৌ এই মাটিমাহৰ লগত আকৌ মাছ হ'ব লাগে বৰ ভাল লাগে খাই মই বৰ ভাল পাওঁ, আমাৰ যেকত বৃহস্পতিবাৰ নহয় কেনেকৈনো খাওঁ। সেইকাৰণে নাখালোঁ আৰু মাছ কেইটামান আছিলে কালিৰ, এই ভজাৰ মাছ কাইলে খাম আৰু থৈ দিছোঁ।
অ',। তাৰপৰা হেৰি নহয়, এইবোৰ মানুহৰ পানী দুৰ্গতি দেখিছা?
অ', মনটো বেয়া লাগিছে দে শিৱসাগৰত এতিয়াওঁ এক ফুটৰ উ' ওপৰত আছে মানুহ এতিয়া একেবাৰে টিংৰ ওপৰত উঠি উঠি আছে, গছৰ ওপৰত উঠি আছে। বৰ দুখ লাগে এতিয়া আমি বিলাকে শান্তিৰে ভাতকেইটা খাইছো।
ভাতকেইটা খাব সময়ত মনত পৰি যায় অ' তাৰ মানুহ বিলাকৰ কি বিলাই হৈছে। তাক হে, কোনোবা যোৱা হ'লে গ'লোঁহেঁতেন, কিবা এটাকে দি থৈ আহিলোঁহেঁতেন, পইচা কেইটামানকে দি থৈ আহিলোঁহেঁতেন। এতিয়া মানুহবোৰ আকৌ ওলোৱা নাই, আকৌ তাকে আজি আলোচনা কৰিব লাগিব। আমাৰ গাঁৱৰ মানুহখিনি কোনোবা যায় যদি, গাড়ী এখন ভাড়া কৰি যাম আৰু। কিবা এটা দি থৈ আহিমগে, আপুনি যায় যদি ওলাওক। উলিয়াবচোন, আপোনালোকেও।
অ, আমি এতিয়া যাবলে। মই মই নাযাওঁ, কোনোবা গলে পইচা এটা দি হৈ কিবা। কিবা তেনেকেহে দি পঠিয়ালোহেঁতেন। এটা পাৰ্টি ওলাব নেকি, ওলাইছে হ'পায়। হেৰি, এখন এই টেম্পু এখন লৈ টপ খেৰ অলপ লৈ। পানী বটল। কালি সেই শিৱসাগৰৰ ল'ৰা এটাৰ লগত ফোন কৰিছিলে। তাৰপা ল'ৰাটোৱে কৈছে, সিহঁতৰ এতিয়া একেবাৰে অসুবিধা হৈছে। গৰুৰ কাৰণে খেৰ। পানী খাব কাৰণে পানী আৰু মানে। হেৰি, দুখন ডুবি গ'ল এই ফাৰ্মাচী। ফাৰ্মাচী দুখন ডুবি গ'ল! এতিয়া, সিহঁতক উম, দৰবৰ কাৰণে। কিন্তু অকণমান প্ৰব্লেমো হৈছে।
সেইটো সমস্যা হ'বই চাগে, মানুহখিনি যেতিয়া পানীখিনি শুকাই যাব, চব মানুহ মেলেৰিয়া হ'ব। জ্বৰ হ'ব, পানী লগা হ'ব! এতিয়া। এই মানুহখিনিৰ কাৰণে এতিয়া চৰকাৰেও বা অকণ সাহায্য আগবঢ়াইছে কালি আহ, মুখ্যমন্ত্ৰী গৈছে তালৈ, মানে গৈ পেলাই কিবা কিবি দিছেগে বাৰু। কিন্তু আমি গ'লেও তেনেকৈ চাউল অলপ লৈ যাব লাগিব! চাউল, তাৰপৰা দালি। সেইবিলাক লৈ গৈ পেলাই তাত দিবগে লাগিব।
অ', তেনেকুৱা নিবলৈ লাগিব চাগৈ?
এতিয়া আকৌ বিধায়কে দেখা নাই? একেবাৰে নাও চলাই চলাই একেবাৰে মানুহ ইপা-সিপা কৰিছেগে! এইজন বিধায়ক কম নহয় আঁ। কৰ পায় ভাল মানুহ যি।
অ', অ', তেওঁ ঢেৰ কৰিছে, ঢেৰ কৰিছে দেই। বুঢ়া মানুহ এজন ভিতৰতে আছিলে! তেওঁ মানে। সেইজনক দুদিনৰ ভিতৰতে তেওঁ গৈ পেলাই। অ', মা উদ্ধাৰ কৰি আনিছে?
একেবাৰে দুখ লগা কাহিনী ঐ, একেটা ঘৰতে চাৰিটা মানুহ মৰিলে, আয় দেহি। এতিয়া মাকক বিচাৰি পোৱা নাই, তিনিজনক পালে বা, কোনোবা এটা আকৌ মৰিলে, সেই আকৌ গছতে পানীত। থৈ গৈছে ন, আয়ও আহি পেলাই বোলে আমি। ইয়াক খৰি দিবি বুলি ভাবি, সিহঁতি গ'লগে আও। মৰাটোক একে তামো গছতে নে কিবা গছত বান্ধি থৈ গৈছে পায়। বৰ দুখ লাগে এতিয়া! মই সেইবোৰ দেখিলে। ফেচবুকটো খুলিবই নোৱাৰোঁ! খুলিলে ইমান দুখ লাগে, সেইবোৰেই দেখোঁ আও। পেপাৰখন পঢ়ি চালো, শিৱসাগৰ হেৰি?
অ', আজি এতিয়া আকৌ। ভিডিঅ' এটা দেখিছোঁ, গৰুবোৰ কৃষ্ণ! এতিয়া চকুত। মানে, ভাহি আছে! গৰুবিলাক। এ এ, দহ-পোন্ধৰটামান মৰা গৰু এনেকে পৰি আছে, আয়ও। উম, কেনেকুৱা লাগিছে! আকৌ হাতী এটাই। কুকুৰ পোৱালি এটা, এনেকে দাঙি ধৰি পানীত নি আছে। বহুত দেখিলে কিবা বুকু বিলাক বৰ বিষাই দেখোন অ'!
বেয়া লাগে, এ-একে ঘৰ মানুহৰ গৰু তেৰটাৰ তিতৰত এ আঠটা মৰিলে। মানুহটোৱে হেনো কৈছা আইঔ মোকো লৈ নগ'লি কেলে অ', মোৰ আঠটা গৰু লগতে নিলে গৰুৱেনো কি বুজি পায়! সিহঁতে তেনেকে কে উঠি পেলাই কিছুমান মানুহ বাচিছে, সিহঁতেটো বাচিবলৈ কোনো চোচ নাই, উটাই লৈ গুচি গৈছে। ঢেৰ গৰু মৰিছে পাই। বৰ দুখৰ বিলাই আৰু এয়া মানে কলি যুগ নেকি ঠিক নাই! কলি যুগ! কলি যুগ! এতিয়া কোনো চি শিৱসাগৰত কোনো দিন পানীয়ে হৈ পোৱা নাই, এইবাৰ প্ৰথম পানী, সেইবোৰ কলি যুগ আহিছে যেন পাইছোঁ। এ ভাগৱত লিখা আছে নহয় এয়া!
অ', অ'। তাকে ভাগৱত এতিয়া সৰু কৰুণা কথাটো ভাগৱতত কিমান ধুনীয়াকৈ একদম লিখা আছিলে! সেইটোতো সেয়া খেদেই হৈ গ'ল? এতিয়া এইয়া আজি
কৈছে?
উম, মানুহে এ ৰোগ চিনি নাপাব! লাভ, শেষত গৈ ভগৱানক ভাবিব লাগিব! সিহঁতে বুলি দিছিলে নহয়, হেৰিটোত এই শাস্ত্ৰ ফাঁকিত!
সেইটোৱে, সেইখিনিকে দেশত এতিয়া এ বিলাই দি এ, হেৰি হৈছে পোৰা। কি দুৰ্গতি হৈছে অ', দেশত কি দুৰ্গতি। আৰু দেখা নাই এইবোৰ ফেচবুক চাবই নোৱাৰি এইবোৰ সৰু, সৰু ল'ৰা-ছোৱালীবিলাকৰ কি চাবা।
তাকে হে অঔ, তাকে। তাই এতিয়া এখন ভগৱানক নো, ক'ৰ পৰা পাবি আমাৰ, নামঘৰৰ আমাৰ গাঁৱত যোৱা বছৰো এ, ভাদ মাহত নাম নাই, এইবছৰো নাম না, নহ'ব। নামঘৰ ভাগ মানে ভাঙিলে, এতিয়া মিস্ত্ৰীয়ে কাম উলিয়াই দিয়া নাই, এই বছৰো কৰিবলৈ নহ'ব। ভাগ এই হেৰি ভাদমহিয়া
ই তেতিয়াহ'লে আপোনালোকে অ' এইবাৰ হেৰি ভা-ভাদ মাহত নাম ল'বলৈ নহ'ব, আমাৰ বাৰু হ'ব বাৰু, আমি বাৰু এই ঘৰলেকে কে যাম ঘৰলৈ গৈ পেলাই বুলো সেই নাম, এই ভাদ মাহত আকৌ নাম, নাম ল'বলৈও মন যায় নহয়। এনেনো কত ল'বলৈ পাওঁ, ভাদৰ মাহৰ দিনত তেনেকে লোৱা হয় আৰু বাকী মাহতো লোৱা নহয়েই, কিন্তু ভাদ মাহটো বন্দী হ'লে আকৌ বৰ বেয়া লাগে। পাৰে নামঘৰকণ আকৌ নহ'লে, আকৌ অকণ দিগদাৰ হ'ব। বা সিফালে মুকলিকে এনেকে, সেই কৈ পেলাই ল'ব পাৰে, লওঁ বোলে গাঁৱৰ ৰাইজৰ লগত যদি আলোচনা কৰে বোলে নহয়, আমি ইয়াতে এই অকন এই চাইডে বোলে জেগা অকন উলিয়াই পেলাই, আমি এইখিনতে নাম ৰো, তেনেকে পায়ে এতিয়া ৰাইজে অ' সেইটো সিদ্ধান্ত লয় নে নলয়।
আমাৰ এতিয়া এয়া মণিকুট ভাগ আছে নহয়, অকল এইফালৰ নামঘৰ ভাগহে ভাঙিছি ছিলে আমাৰ নামঘৰ ভাঙিবলগীয়া হোৱা নাছিলে। ভেটিটো মানে চাপৰ হোৱাৰ কাৰণে নামঘৰ ভাগ ভাঙি পেলাব লগগীয়া হ'ল, নহ'লে আমা নামঘৰ ভাঙিবলগীয়া নাই হোৱা।
নাই হোৱাতো মই আপোনালোকৰ নামঘৰ ভাগ দেখিছো নহয় সেই নতুনকে বনাইছিলেহে আমাৰ দাদা থাকোত- তে বনাইছিলে দেখোন, ধুনীয়াকে গোটেই ফিল্টাৰ ছি- এয়া বনাই মেলি হে চাপৰ খোৱা খাটি জেনীবাক ওখৰ কৰিব খাটি কেইজনীমান নামঘৰ ভাগ- ভাঙি পেলালে। মই দেখিছো নহয় মই চাবলৈ গৈছিলো বাৰু।
আমাৰ নামঘৰ ফ্ল'ৰ আছিলে, এইবাৰ এতিয়া টাইলছেই লগায়নে- কিয়ে কৰে বা? তাইয়েলচ জানো লগাব পাৰে নে নোৱাৰে। ন নামঘৰত টাইলছ লগাব নোৱাৰে নামঘৰত টাইলছ লগালে মানুহ পৰিব নহয়।
এ পৰিব পানী পৰিলে পিছল খাব নহয়, একে মানুহে টাইলছ লগাব লা- বিশেষ কে মানুহৰ ঘৰ বিলাকত টাইলছ লগাব নালাগে, কাৰণ আমি এতিয়া- আমি এতিয়া গাভৰু হৈ আছো, যেতিয়া বুৱা হম বুৱা হলে আমাৰ সেই তাইয়েলছত পানীঅকণ পৰিলে- আমি চিতিপ কৰিলে ককালে চকালে ভাঙিব, সেইসেতোকে মানুহে পৰাপক্ষত মানুহে- ঘৰত হওক নামঘৰত টাইয়েলছ লগাবই নালাগে মানুহে এইবোৰ চ'ও অ হেয়িহে। এইবোৰ চ' মানুহে মানে দেখিব আমাৰ আমোকৰ ঘৰত টাইলছ লগোৱা আছে তামোকৰ ঘৰত এই বিলাক- দামী দামী টাইলছ লগাইছে, আমিয়ে জানো নকওঁ কাৰোবাৰ হেৰি ঘৰত আমোকৰ দামী টাইলছ লগাইছেও। তেতিয়া আমাৰো লগাবলে মন যায়, কিন্তু টাইলছটো বৰ ভাল নহয় দেই বহুত বেয়া সেইটো মানে লগাবই নালাগে পৱা পক্ষত।
অঁ' তাইলছ বস্তুতো একদম আও এই যে মানুহে বোলে- এইবোৰত টাইলচত- একেৰাহে থাকিলে ভইবিলাক দেখোন একেবাৰে হেৰি হৈ যায়। ঠাণ্ডা দিনতো আৰু কবলেই নালাগে।
তাকেই তো, অ' হেৰি নহয়- এই মই আচাৰ অলপ বনাইছিলোঁ আচাৰখিনিৰ পায় বেয়া হৈ থাকিলে কৰদৈ আচাৰ বনাইছিলোঁ- জলফাই আচাৰ বনাইছিলো তাপা আকৌ আমৰ আচাৰ বনাইছিলো নহয়। তাপা আমলখিও বনাইছিলো। এইবাৰ- চাৰি ভাগ মান আচাৰে বনাইছিলো, কি হল এই কৰৰ্দৈ আচাৰ খিনি ভেঁকুৱে ধৰিছে নহয়।
এই কৰ কৰৰ্দৈ খিনি কৰদৈ খিনি তুমি- কাটি পেলাই নিমখত দিছিলা নে নাই? নিমখত নিদিলে- নিমখত এই- কথাটো কি হ'ল, তুমি চাগে কৰদৈ গুটিখিনি নাবাচছিলা আকৌ। কৰ দৈ শীৰাটো হেৰি অকমান বেয়া হয়। সেইকাণে চাগে হেই হ'ল।
তাকে তো মোৰ তাকে মনত বেয়া লাগিছে এ দেহি বোলো এই বন্ধ গিদিনতে- বোলো এইবোৰ বনাই মেলি আজৰি হওঁ তাপা দেখিলো ই আচাৰখিনিয়ে বেয়া হৈ থাকিলে নহয়, জলফাই- খিনি ভালে আছে বাৰু আকৌ আম খিনিও ভাল হৈ আছে, কিন্তু অকল বেয়া হৈছে কৰদৈখিনি।
আলহী এযোৱা আহিছে হ'ব দিয়া, যে-
অঁ' হ'ব হ'ব হ'ব আ।